হেল্ল' উম মোৰ মাততো আহিছেনে অ মোৰ এই এই এই হয়
তাকেইেতো মানে কিয় জানো, মই ফোন মাৰিছো মোৰ হেৰিও কাত খাই গৈছে নিজৰ ৱাই ফাই অ', কি হৈছে ঠিকেই নাই বাকী কি কৰিছ?
কিয়া এহ চাহ অলপ খাই লাগে এ বহি আছো মোবাইল চাইছো, উম' খালো খালো উম' তুমি, মই ৰুটি খালো তোমাৰ আকৌ আম খালোঁ
উম', উম' মই চাহ ৰুটি নাই, কিবা কিবি বিস্কুট
উম'
গৰম হে যি পেলাইছে আৰু, কপিলক ফোন মাৰিছিলোঁ এবাৰ। নাই নাই ডিউটি নাযায় বোলে আজি গৰম ডালৰ কাৰণে নাযায়।
কোন যাবনো কোৱাচোন বাৰু?
সঁচাকে এ, সদায় তাকে তাৰ লগত কথা পাতিছিলো বোলো এই বৰষুণডাল দি ব ৰাতিপুৱা হ'লে এই পুৱতি নিশাত, তাৰপিছত আৰু ৰাতিপুৱা আকৌ ৰ'দডাল দিব।
উম, এ, নকবা আৰু এ
মানে কি জান তোৰ দিনৰ পৰা বৰষুণ দিলেহে ভাল লাগিব থাকি।
অ, অ, অ, এ, তোমাৰ আজি এইফালে আমাৰ পুলৰফালে মাছ ধৰিছে। কোনে কোনে জানো কোনে কোনে ধৰিছে এনে নিতা এটা আৰু নাই যোৱা যাব নাপায় মাছৰ ওচৰলে আকৌ কি যাবানো।
কিমান মানুহ এতিয়াও আছে নেকি?
এতিয়া গ'ল বোলে অকমান তোমাৰে হেৰী দহটা চাৰে-চাৰে এঘাৰটা মানলৈকে আছে
অ, মানে ৰাতি বৰষুণ দিলেতো,
উম, ৰাতি ৰাতি মানে ৰাতিপুৱা সময়ত একদম ধুনীয়া বৰষুণ দিছে।
হেৰি নহয় এইটো কি বুলি কয় পানী জমা হৈছে ন পথাৰ বিলাকত?
হৈছে হৈছে হৈছে পানী আমাৰ এই তোমালোকৰ এই পুখুৰী পথাৰখনত ধুনীয়া পানী হৈছে।
হৈছে ন পানী? দে ঠিকে আছে বাকী কি হয় আজি এন চি চি ক্লাছ গ'ল নেকি?
অ তোমাৰ হৰ আজি হেৰিলৈ গৈছে এন চি চি ক্লাছ মানে তাৰ পৰীক্ষা আছে আজি চিলেকচন কৰিব আৰু অ একজাম আছে এ, তোমাৰ চিলেকন কৰিব বোলে।
অ, একজাম মানে কি আৰু দৌৰ চুৰ এনেকুৱা জাতীহে চাগে ন কিবা?
নহয় দৌৰ, ৰিটেৰ্ণ একজামো আছে বুলি সি মোক কৈছে। দৌৰো আছে ৰিটেন একজামো আছে দুয়টাই কৰিব।
তাকে ভাবিছো মই বোলো আজি তাক কল কৰিব নোৱাৰিম আৰু ম
উম, সি বোলে আহি পেলাইহে আজি ধৰিব বোলে।
অ, ঠিকে আছে তেতিয়াহ'লে নহ'লে ইমান টাইমত বাহা তাক ৰখাব নোৱাৰো অ, ডেকা ল'ৰাক। কি কবি আৰু কালি ইয়াৰ লগত কথাটো পাতিলো নহয় কপিলৰ লগত।
আহ, পাটিলা?
কথাটো,
অ', অ', অ', নাই মোক কোৱা নাই মই কালি তুমি যে ফোন কৰিব বুলি যে ক'লা, মোৰ আক এডাল ইছুডাল হৈ আছে। তাৰপিছত ঠিক হ'ল তাৰপিছত তোমাৰ মই এই ৰাতি আকৌ কপিলে ৰাতিও মেছেজ আছে তুমি দিয়া পাছতো আকৌ সি মেছেজ দিছে কল কৰিবি নেকি? তাৰপিছত মোৰ মানে কালি জানো কি হৈছে মোৰ এই বিষটো যে। বিষতো একেবাৰে থাকিবই পৰা নাই বিষত ইমানেই বিষাইছে।
কি ক' আকৌ ধৰিছে নেকি?
মই মানে একে মানে ৰাতি আজি কালি ৰাতিডাল শোৱাই নাই ভালকে।
হে?
ইমানে এই কঁকালটোৰ ওচৰত ইমানে বিষাইছে ইমানে বিষাইছে মোৰ থাকিব পৰা নাই। পানী-পানী খালে ভাল লাগে খালি। অ, মানে আগৰ প্ৰব্লেমটো সেইটোয়ে কিন্তু সেই তাত নাই বিষোৱা আৰু মানে
গ-গম পাই
উম, তোমাৰ হেৰিত এই কঁকালত বিষ কঁকালৰ ওচৰত বিষাইছে বহুত বিষাইছে।
ঠিকে আছে বাৰু তই পানীটো খাই থাকিবি না পুৰা।
পানীটো খাই আছো বাৰু পানীটো খাই আছো দেই।
আৰু তই যে এতিয়া যে গৰম যে পৰিছে তইতো ঠাণ্ডা খাৱেই ধৰ।
অ', অ'।
হয়নে? তই সেই তই এতিয়া ঠাণ্ডাটো খাবি ইটো নাখাবি।
ঠাণ্ডাতো ন?
অ', মানে ঠাণ্ডাটো খালেহে তোৰ কামত দিবই অ' তই যেতিয়াই ধৰ খাৱ। এতিয়া ধৰ কালি ধৰ তই সৰুৱে ওলাই যোৱা নাই এই খালে ঠাণ্ডাটো খাবি।
এই ঠাণ্ডা ঠাণ্ডা ঠাণ্ডাটোয়ে খাওঁ খালে। সেইটোৱে কাম দিয়ক। অ', কিন্তু এইবিলাকে নি
নিদিয়ে। এই হেৰি হৈছিল নহয় জানদাৰ হৈছিল নহয়।
অ'।
তাই এনেকুৱাকে খালে। ভাল হৈ গ'ল এতিয়ালৈকে নাই। মানে কি জানদা এবাৰ আহোতে তোৰ হেৰি পৰা এই তেতিয়া ক'ৰ আহিছিল নাজানো। তোৰ মানে একদম পেটৰ বিষয় থাকিব পৰা নাই। তাৰ পিছত আহ মানুহ পৰি গ'ল পৰি মানে কি আৰু ধৰ কুচমুচ খাই তাৰ পিছত বা তাতে কোনোবায়ে হেৰি চেৰি দিলে নেকি এ বেজি চেজি দিলে কৰিলে। আহিয়ে লগতে টাউনত দেখাইছে। টাউনত দেখাইছে ওলাইছে সেইটো তোৰ নিচিনাই।
উম।
তাৰপিছত আৰু ডক্টৰেও কৈ পঠিয়ালে যে এইটো ঠাণ্ডা চাণ্ডা খাই থাকিলে ভাল। পানী ঠাণ্ডা এনেকে। তাৰপিছত ডেইলি ডেইলি দুটামানকে খাবলৈ ল'লে হ'বলা। ইয়াত থাকোঁতে ন। ঠাণ্ডা খাই খাই পাৰ্টি কোনফালে ওলাই গ'ল ঠিকেই নাই গ'মেই নাপায় ধৰ। এতিয়া সেই প্ৰব্লেম নাই আৰু হ'বলা।
মইও মাজে মাজে খাই
সেই বস্তুটো তই মানে ভাল সেই বস্তুটো গম পাইছ নে। এতিয়াতো চান্দাটো খাৱাৰ কাৰণে মানে কৈছো আৰু নোখোৱা হৈ নক'লো হয়। আৰু তোৰ প্ৰব্লেমটো অনুযায়ী মানে সেইটো বিৰাট ধুনীয়া কামত দিব।
অ', সেইটো দিয়ে দে এইটো ডক্টৰেও কয় মানে।
এতিয়া কালি মানে তই শুৱা নহ'ল আৰু ৰাতি?
কালি শোৱাই নহ'ল মই ভালকে শুবই পৰা নাই। একদম মানে বিষত থাকিবও পৰা নাই কিয় কি কাৰণে কিয় বিষাইছে ধৰিবয়ে পৰা নাই নহয়।
প্ৰথম কথাত তই গৰম ডালৰ কাৰণে শুব নোৱাৰো চছেকেণ্ড আকৌ তোৰ সেইটো
অ', মানে কেনেকা অশান্তি মোবাইলে চামনে এনে কি কৰিম কি কৰো কি নকৰো লাগি আছিল। ছা এইখিনিতে তোমাৰ ভয় লাগে মানে কি জানা কিডনি চিডনি প্ৰব্লেম হৈছে নিচিনা হে লাগে মোৰ।
অ', একো নাই বাৰু তই আজি আহি আহিলে কথাটো পাতিম বাৰু ভালকে। কি হয় কি নাই। তাৰপিছতে কালি যে মই কৈ আছিলো কম্পিউটাৰ কথাটো।
উম, উম, উম।
ক'লোঁ আৰু মই বোলো আমি ভাবিছোঁ এনেকে। উম, মৃণময় মই। হৰ তুমিও থাকিবা ধৰ অবিনাশ থাকিলে থাকিব বাকী দিব্যহঁকত নকওঁ কাৰণ সিহঁত কেতিয়াও কামত নাহে। এ বোলো চবকে নকওঁ চাৰি পাঁচটা মানুহ যি কেইটা হ'ব। সেইকেইটাই কামটো কৰিম। এই ধৰা মনে মিলা মানুহ যোন কেইটা হয় আৰু।
বোলো গোটেই কেইটা থাকি কি কৈছে নাই কামটো মই বিৰাট ভাল পাইছোঁ তোমালোকৰ হেৰিতো কৰিম দিয়া এইটো মাহতে।
অ'।
লাগা হ'লে বেদাও আহি দক সিওঁ আহিব মানে ছুটিত।
এ সি মাজতে অহা নছিল নেকি গ'ল নেকি।
নাই এদিনৰ কাৰণেই আহিছিলে এই মামাক ঢুকাইছিল যে তাৰ। সেইটো কাৰণে, তাৰপিছত আ আহিব বোলে খিৰিৰ কামত লাগিবলৈ আহিব নেকি সম্ভৱ। উম, তেতিয়া কৈছে সিওঁ আহি লক আৰু তাক হেৰি কথাটো সু মই যে নেটটোৰ কথা যে সেইনা নীলা নেটটা মাৰিছেতো। কৈছে তুমি এতি নীল নীতটো আমি আনিছিলোঁ আন আঠশ টকাত, আঠশ টকা বুলি কয় আমি সাতশ টকা মানত আনিব পাৰিম। কৈছা সাতশ টকা দি আনিলে কৈছা এশ বুলি লগাব পাৰিবা মই বোলো হে, কৈছে এশ পুলি। ন' কৈছে আমি প্ৰথম তোমাৰ ইয়াৰ পৰা জানৰ কাণলৈকে লগাম, জানৰ কাণো নালাগে এক জানৰ কাললৈকে আছেই গছ। ইয়াৰ পৰা এই যে বলা আঁহতডাল যে, তহঁতক ঘৰ ওচৰৰ পাথৰ ভোলা কাষৰ তলতে। তালৈকে যদি আমি এ ধৰি লোৱা এইটো বছৰত যদি পঞ্চাশটা পুলি ৰুলো। বা ষাঠিটা ৰুলো তাৰ ভিতৰত যদি ত্ৰিশটা পুলিও বাচে বহুত।
বহুত বহুত বহুত।
ধৰ লগালো তেনেকে।
সেইটোৱে।
মুঠতে যিমান পুলি পাওঁ সিমান লগাম। বোলে এশ পুলি পালোঁ এশই লগাই দিম কথা নাই। ঘন ঘনকে লগাই দিম, এই কেনেকুৱা গছ জানো গৰ্জন গছ থাকিব, তাৰপিছত ই কৈছে দুই চাৰিডাল জেগাই মধুৰিআম এই ফল ফলমুল লগা গছ তাৰপিছত অ'। আৰু ই ক'লে যে হেৰি এজাৰ ফুল এজাৰ ফুলটো হেনো বৰ ধুনীয়া, যেতিয়া ফুলে মানে ফুলটো, সি কৈছে মই সদায় ভালকে কৈ এইফালেদি ক'লে মানে এজাৰ ফুল পাই যাওঁ হেৰিত চাকৰিলৈ গ'লে।
উম।
পিছে গুটে ৰাস্তাটোত দুই চাইডে লগাই দিম কেনেকুৱা ধুনীয়া লাগে মই বোলো কৰিম দিয়া সেই কামটো তেনে। মানে ৰাস্তাটো একদম সৌন্দৰ্য্য বঢ়াই দিম চালা।
একদম চা এইটো ঘৰৰ সন্মুখ লগালো ভাল লাগিব ন' এজাৰ ফুলটো।
ধৰ তহঁতৰ ঘৰৰ পৰাই মানে দুইফালে সমান জেগাত দুটা দুটা পুলি লগাই জেগাই জেগাই। কেচু গ'ম পাইছো নে, এটা তহঁতৰ ফালে এটা ইটো চাইডে ধৰ একদম সমান জেগা। আকৌ অকমান দূৰ গৈ ধৰ আকৌ চেম তেনেকে।
উম।
কি মজা লাগিব তই ভাবচোন যেতিয়া শুই যাব পুলি খিনি।
সুন্দৰ লাগিব।
তাকে কালি কথাটো পাতিলো ই কৈছে কৈছে নাই নাই মই আছোঁ এইটো কামত।
তেনে ঠিকে আছে ইয়া এইবিলাক এইবিলাক কাম কৰিব নকৰা নহয় এইবিলাক কাম।
এই কথাটো পাতিম গৈ গোটেইকেইটা মই বুলো তুমি মনত পেলাই দিবা খালি। মই পাহৰি গৈ আছোঁ এইকেদিন। তো আমি তিনিটাই মানে এইটো আলোচনাটো কৰিছোঁ, তোমাকো আমি লৈছোঁ লগত। কৈছো নাই মই কৰিম, তুমি টেনশনে নোলবা।
সঁচা মানে কি জানা, আমি এইটো কাম কৰি আমি যোনটো কাম এতিয়া যে কৰি আছো বৰ্তমান মানে যেনেকে কথা পতা ধৰি লও।
অ।
তপাই আমি ধৰি ল যিহেতু কিবা এটা হলেও পাই আছ না, তাৰ পৰা- অকমান অকনমান নিজে হলেও দি পেলাই হয়নে।
সেইটোয়ে। আমি পাঁচটা মানুহে যদি টকা দুশৰ কৰি দিওঁ হাজাৰ টকা যাব। দুশও নালাগে চাগে
সেইটোৱেই।
খালি আমি হেৰিটোহে কিনিব লাগে, অ ধৰিলো অকণমান তাঁৰ কিনিব লাগিব খালি। বেলেগ একো নাই অ। এক নেচা তাৰ হ'লেই হৈ যাব। অ এই কামটো কৰিম।
কৰিম-কৰিম-কৰিম একামটো কৰিম।
তাৰপিছত মই বোলো আমি কেইটাই আলোচনা কৰি থাকোঁ আজি মুঠতে কম দে আৰু এই সময়টো কি জান, এই সময়তটো মানে তোৰ একদম গছ পুলি ৰা সময়। কালি ইউ কৈ আছে। কপিলেউ, মানে কি কি আছে যে বৰষুণ-চৰষুণ দি আছে মাটিবিলাক যিমান কোমলি থাকে সিমান মানে গছ লগাবলৈ ভাল কি যেতিয়া মাটিটো কোমল হৈ তেতে-তেতিয়া মানে গছৰ শিপাডাল যাবলৈ মানে ভাল পায় তললৈ মাটিৰ তললৈ, যিখিনি অ' এইকাৰনে টান মাটিত যে গছ নহয় যে, কোমল মাটি লাগে কিয়? যাতে সিহঁতে শিপাডাল বঢ়াব পাৰে। টান মাটিত সিহঁতে শিপাডল বঢ়াবলৈও কষ্ট পায়। এতিয়া ধৰ বৰষুণ-চৰষুণ দি পেলাই মাটিবিলাক কোমলাই থোৱা আছেতো, কোমলি আছে যে। এতিয়া বিৰাট ধুনীয়াকৈ মানে উঠ আহিব, যি কেইজোপা হ'ব বৰ ধুনীয়া হ'ব।
পচি যাব আৰু
কৈছে ধৰক কেতিয়াবা এসপ্তাহ বা চাৰিদিনৰ মূৰে মূৰে বা দুই চাৰিদিনৰ মূৰে অলপ অলপ গোবৰ যদি দি দিওঁ। মই বোলো আমি গোবৰ বিশেষ বিচাৰিব নালাগে, ৰাস্তাত আমি পায়ে যাম। হয়নে? আৰু পানীৰ কথা নাই পুল কেইটা আছে। পুল আছে, পথাৰ আছে আৰু মাজে মাজে বৰষুণ দিবই এতিয়া।
উম খালি আমি গঁৰাল কেইটা ভালকে বনালে হ'ল আৰু।
ন একদম ধুনীয়াকে গঁৰাল চৰাল বনাই নেট মাৰি, এই সি মোক কালি ফটো দিছিলে মোক তোক হোৱাটছপত বাৰু ফটোখন দি পঠিয়াম, নেটটো তই দেখিলে মানে গম পাবি
তেতিয়াতো আমি হেৰি অ তোমাৰ হেৰি, তোমাৰ যদি সেইটো নেট লগাও তেতিয়া আমি হেৰি নলগালেই হ'ল আৰু এই বাঁহেদি বনোৱা গঁৰালটো
নহয় নহয় লাগিব।
সেইটো লাগিব নেকি?
গঁৰালটো ওপৰতহে আমি মেৰিয়াই দিম তই বস্তুটো বুজা নাই আমি আমি প্ৰথমটোৰ গঁৰালটো মানে কেনেকুৱা এনেকুৱা গঁড়াল নহয় আৰু একে ইমান ধুনীয়া গঁড়াল। আমি খুটিকেইটা পুতিম, খুটি কেইটা পুতাৰ পিছত আমি চাৰিওফালে মানে তোৰ এই ধৰ অ ' খুটিকেইটা ওখ হবটো তাত আমি ধৰ তিনি বা চাৰিডাল ধৰ কামি মেৰিয়াই দিম মেৰিয়াই পেলাই তাত আমি প্লাছদিটোৰ হেৰি তাঁৰ দি গাঠ গাঁঠি মাৰি দিম। গাঁঠি মাৰি দিয়াৰ পিছত তাৰ ওপৰত যেনিবা নেট- খন ঘূৰাই পেলাই সেইখনো আকৌ নেটখন গাঠি মাৰি পেলাই খুঁটি পুটি ডিম আৰু হৈ গ'ল সিমানটোৱেই যাতে গৰু আৰু ছাগলীয়ে যাতে ধৰ মুখ দিব নোৱাৰে। একদম তলৰ পৰা বুলি একদম ওপৰলৈকে মাৰি দিম ঢুকি নোপোৱালৈকে বুজিলি কেছটো